হেল্ল'
হেল্ল'
অ', শুনিছা নে?
উম, শুনিছো শুনিছো মোৰ মাততো শুনিছা নে?
উম, শুনিছো শুনিছো কি কৰিছা?
এইয়া আমাৰ এই ককা আইতাই, এইফালে ক'ৰবাত তীৰ্থযাত্ৰালে যাই বোলে অকণমান আগবহাই দিবলে আহিছো গাড়ীলৈকে।
অ', তীৰ্থযাত্ৰালে যায় নেকি? অ', অ, এই আ-আজি গৈছে নে?
আজিহে ওলাব এতিয়া যাব এতিয়া।
অ', আমাৰ মা হতো গৈছে নহয় আজি।
অ', তেনেহলে গম পাইছো সেইটো টিমতে যাব চাগে দেই।
অ', তালৈকে যাব তোমাৰ এই কামাখ্যা মন্দিৰ।
অ', অ,
সেই ফালে যাব মানে কামাখ্যা।
সেইফালে যাব অ মানে গুৱাহাটী চুৱাহাটী ফুৰি এনেকে বাহিৰ
অ, অ, অ, বাহিৰলৈ ওলাবগে অ, আচ্ছা মই ভাবি ছোঁ দে মই বোলো আৰে আজিৰ দিনটোতো আমাৰ মা হতেও যোৱাৰ কথা আছে। এতিয়া গম পাইছোঁ সেইটো টিমতে।
সেইটো টিমতে অ,
অ, বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি এ ভালে আৰু।
অ', অ, অ, বাকী ভাত পানী খালা নে?
উম, ভাত পানী এই খাই বৈ ওলাই আহিছো ককাহঁতক আগবঢ়াই দিছো অকণমান।
অ', অ, অ, অ, তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে?
অ', সেইকাৰণে মই ধৰা এই ককাহঁত আজি তীৰ্থযাত্ৰালৈ ওলাই গ'ল।
অ', অ, অ,
মই বোলো এই বিষয়টোৰ ওপৰত মই তোমাৰ লগত দুটামান কথাই পাতো।
অ', আমি আমিও আমিও এদিন ওলাব লাগিব গম পাইছা নে যাবা নেকি?
যাব লাগিব অ, পাৰি পাৰি কাৰণ, এই এইবিলাক মন্দিৰ চন্দিৰবোৰ চোৱা হোৱাই নাই যে।
হোৱাই নাই হোৱাই নাই মোৰ তোমাৰ এতিয়া বহুত, চাবলে আছেই মানে।
উম,
অ', সেইটো কাৰণে কৈছো আৰু।
উম, যাব পাৰি বাৰু এদিন। কাৰণ কি হৈছে উম, আজিকালি তুমি চোৱাচোন এই মানুহ বিলাকৰ এই তীৰ্থযাত্ৰা হওক এইবিলাক ভ্ৰমণ হওক এইবিলাকত মানুহৰ মনে নবহা ছে কেলে জানো আগতে কিন্তু বহুত ওলাই।
তাকে তাকেতো আজিকালি পাৰ্টিবিলাকো কমেই ওলায়।
কম উলাই অ, আগতে তুমি এনু এনেকুৱা দিনত চাবই নোৱাৰা তোমাৰ গাড়ীয়ে গাড়ী গোটেই গাড়ীবিলাকৰ আগফালে তীৰ্থ যাত্ৰা এইবিলাক কিমান মানুহ যায়, আজিকালি তোমাৰ মানুহেই নাই চবৰে মানে- কি হৈছে এইবিলাক মন্দিৰ চন্দিৰ এইবিলাকৰ ওপৰত একেবাৰে গুৰুত্ব নাইকিয়া হৈছে। মানে ভক্তি ভাৱটো নাইকিয়া হৈ গৈ আছে। এতিয়া, আমি যদি চাওঁ আমাৰ ককাহঁতে এইবাৰৰ সতি কিন্তু বহুত হল এইবাৰ কি জানি ষোল্ল নম্বৰ নে সোতৰ নম্বৰৰ পৰা ওলাইছে দেই এই তীৰ্থযাত্ৰালে, কাৰণ, আমাৰ ককাহঁতে যদি শোনে তীৰ্থযাত্ৰা বুলি ৰৈ থাকিব নোৱাৰে, মানে মনত ইমানেই ভক্তি ভাৱ মই আচৰিত হৈ যাওঁ। আমাক- ককাৰ কথা যদি এতিয়া কওঁ ককাই তোমাৰ ৰাতিপুৱা শুই উঠি গা ধুব, শুই উঠিয় গা ধুই- তোমাৰ আমাৰ নিজৰ যিভাগ নামঘৰ আছে তাত চাকি জ্বলাব তাৰপিছত- প্ৰাৰ্থনা কৰিব আকৌ তাৰপিছত কি কৰে আকৌ নৰখেই চাহ পানী একো নাখ- খায়, লগে লগে আকৌ চাইকেলখন ল'ব লৈ- আকৌ গাঁৱৰ নামঘৰলৈ যাব গাঁৱৰ নামঘৰলৈ গৈ তোমাৰ চাকি জ্বলাব ব- ন্তি জ্বলাব একদম প্ৰাৰ্থনা চাৰ্থনা কৰিব তাৰ এই সকলোবোৰ কৰি আজৰি হৈহে ঘৰত চাহ পানী অকমান খায়। এইয়াই মানে মই দেখি আচৰিত হৈ যাওঁ মানুহৰ ইমান ভক্তি ভাৱ আমাৰ ককাহঁতৰ। কিন্তু আজিকালি- কিছুমান মানুহ তুমি চাবাচোন ভগৱান বুলি ক'লে সিহঁত ইমানে একদম গুৰুত্বই দিব নিবিচ- চাৰে এই ভক্তি ভাৱবোৰ দিনক- দিনে নাইকিয়া হৈ গৈছে এই আচলতে তীৰ্থ যাত্ৰাবোৰ কৰিলে ভাল। কাৰণ তোমাৰ মনত যি ঈশ্বৰৰ প্ৰতি ভক্তি ভাৱ থাকে সেইবিলাক বৃদ্ধি হয়। আৰু তুমি চাবাচোন যেতিয়া এটা ডাঙৰ মন্দিৰলৈ যাবা এতিয়া তুমি আমি কামাখ্যা- খ্যা মন্দিৰৰ কথাই কব পাৰো দেই সেই মন্দিৰ ভাগলৈ তেতিয়া তুমি যাবা। চাবাচোন যেতিয়া তাৰ চৌহদত তুমি ভৰি দিয়া তুমাৰ একদম গা নোম শিয়ৰি- উঠিব, এনেকুৱা লাগে যেন আমি ভগৱানৰ ওচৰলৈ আহিছো। তুমি তাৰ পিছত- চাবাচোন মনত ইমানেই ভক্তিভাৱ বৃদ্ধি হৈ যায় সেই মন্দিৰবিলাকলৈ সোমোৱাৰ লগে লগে। একদম মানে আচৰিত সেই কথাটো মই আজিও বুজি নাপালো কি কাৰণে এনেকুৱা হয়। তোমাৰ এজন যদি মানুহৰ মনত ভক্তি ভাৱ নাথাকেও- তেতিয়াও যদি তেওঁ সেই মন্দিৰলৈ সোমায় কিন্তু তেওঁ গা নোম শিয়ৰি উঠিবই।
অ
সেই কথাবিলাক আচলতে বৰ আচৰিত কিন্তু দেই আৰু এতিয়া- ককাহঁতে যে চোৱা তোমাৰ তীৰ্থযাত্ৰা কৰিবলৈ গৈছে, তাৰ পৰা- তেওঁলোকৰ সেই ঈশ্বৰক দৰ্শন কৰাৰ লগতেও বহুত লাভ হয়।
বহুত লাভ হয় হয়।
নেদেখা জেগা চাবলৈ পাই সেই জেগাবিলাকৰ ওপৰত কিছুমান কথা জানিব পাৰে। এতিয়া ধৰা ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা ওলালে, ইয়াৰ পৰা ওলাই তোমাৰ- কামাখ্যা মন্দিৰ চাব উমানন্দ চাব তাৰপিছতো তোমাৰ বাহিৰলৈ যাব। তাৰপিছত- পিছত লাহেকে তোমাৰ বাহিৰলৈ গৈ তোমাৰ এইবিলাক বিভিন্ন ধৰণৰ তোমাৰ মন্দিৰ চাব উৰি- তালে যাব, কলকাতা যাব এইবিলাক জেগাতো মন্দিৰৰ কাৰণে বিখ্যাত। এই জেগা বোৰলে- গৈ চাবগে তাৰ পিছত চোৱা তেওঁলোকৰ কিমান লাভ হব এই জেগা বিলাকলৈ যাওঁতে।
অঁ বহুত লাভ হ'ব ন, আৰু চোৱা। এই এইবিলাক মঠ মন্দিৰ বিলাকো তোমাৰ সেইবিলাকতো- মায়া মোহ বিলাকতো ধৰিবই নোৱাৰি গম পাইছা নাই। এইবোৰ বহুত ৰহস্য থাকে নহয় মন্দিৰবিলাকৰ মাজত। উম- তাকে সেইটো কাৰণে তোমাৰ আজিকালি মানুহ বিলাকে- মনেই নকৰা হৈছে এইবিলাক যাবলৈ গম পাইছা নাই।
হয় হয়।
এই কোৱাচোন বাৰু আৰু।
আৰু তোমাৰ ধৰা এতিয়া আমাৰ ককাহঁতে মন্দিৰ এভাগলে ওলালে তালে গৈ এতিয়া আমিও যদি আমিতো বহুত মন্দিৰলৈ যোৱাই নাই
হয় হয়
আমি এদিন নিশ্চয় ওলাব লাগিব আমি ধৰা তেনেকুৱা কামাইক শিক্ষালৈ যাব পাৰো উমানন্দ মন্দিৰলৈ যাব পাৰো, আকৌ যদি- যদি আমি বাহিৰলৈ যাব বিচাৰো তেনেহ'লে বাহিৰতো বিভিন্ন ধৰণৰ মন্দিৰ আছে। তোমাৰ আমি উৰিষ্যালৈ যাব পাৰো। কলকাত যাব পাৰো সেইবিলাক জেগাত কিমান মন্দিৰ আছে। এই আচলতে- আমাৰ যি দক্ষিণ ভাৰত এই দক্ষিণ ভাৰতক মানে মন্দিৰৰ কাৰণে বিখ্যাত বুলি কোৱা হয় কাৰণ কিমান ডাঙৰ ডাঙৰ মন্দিৰ থাকে
অ এতিয়া তোমাৰ সেই আমাৰ আমাৰ ইয়াৰ যিখিনি মন্দিৰ আছে গম পাইছা নাই তোমাৰ তাৰ পৰাতো সেই মন্দিৰ বিলাক চাবলেতো বহুত দূৰ দূৰণিৰ পা মা মানুহ আহে নহয় গম পাইছা নাই পৰ্যটক আহে বহুত দেশ বিদেশৰ পৰা আহে আৰু গম পাইছা নাই এতিয়া তোমাৰ আমাৰ ভাৰত ভাৰতখন কিন্তু আমাৰ তীৰ্থস্থানৰ কাৰণে কিন্তু এতিয়া বিখ্যাত হৈ পৰিছে আকৌ গম পাইছা নাই এতিয়া তোমাৰ এ চাবাচোন আজিকালি কি হয় মানুহবিলাকে তোমাৰ মানে বুঢ়া মানুহবিলাক দেই
হয়
আমা আমাৰ দেশৰ মানে বুঢ়া মানুহবিলাক কি হয় ঘৰতে এনেই বহি থাকে চাবাচোন লাখুটি এডাল লৈ মেলি ঘৰতে বহি থাকে বিচনাত শুই থাকে বা এনেই কিহত তোমাৰ মানুহৰ এনে মানুহৰ ঘৰলে গৈ মেলি এনে কিবা লেকচাৰ মাৰি থাকে হয় নহয় বাৰু কিন্তু কিন্তু সেই যিবিলাক তোমাৰ বেলেগ দেশৰ মানুহ সেইবিলাকে কি কৰে গম পাইছা নাই তোমাৰ ধৰি লোৱা আমাৰ ইয়াৰ নিচিনা নহয় মানে সিহঁতৰ মানুহ বিলাকে কি কৰে যেতিয়া মানুহবিলাকৰ বয়স হয় বৃদ্ধ হয় সেই বৃদ্ধ লোক বিলাকে কি হয় তোমাৰ ধুনীয়াকে একদম ট্ৰিপ এটা উলিয়াই ট্ৰিপটো উলিয়াই মেলি গোটেই যিমান প্ৰথম গোটেই দেশ বিদেশ ভ্ৰমণ কৰে তাৰপিছত দেশ বিদেশত তোমাৰ যিমান তীৰ্থস্থান আছে মানে গম পাইছা নাই যিমান ধৰি লোৱা মঠ মন্দিৰ আছে সেইবিলাক চবলেকে যায় গম পাইছা নে চবতে একদম ঘূৰি থাকে তুমি চাবাচোন এই আমাৰ দেশৰ মঠ মন্দিৰ বিলাকলে আমিয়ে যোৱা নাই হয় নহয় কিন্তু বেলেগ দেশৰ মানুহে কিন্তু আহি মেলি আমাৰ ইয়াৰ বস্তু বস্তুবিলাক চাই চাই গৈছেহি হয় নহয় অ আৰু আমাৰ আমাৰতো তুমি জানাই হয় নহয় আমাৰ ভাৰত দে ভাৰতবৰ্ষখন তোমাৰ ঐতিহাসিক ক্ষেত্ৰত কিমান আগবঢ়া হয় নহয় আমাৰ অ আমাৰ ইয়াত তোমাৰ বহুত ৰহস্য সোমাই আছে গম পাইছা নাই তোমাৰ এতিয়া তুমি চোৱা আমাৰ ইয়াত তোমাৰ গোটেই ভগৱান কৃষ্ণৰ পৰা আৰম্ভ কৰি আমাৰ ইয়াতে মানে বহুত মানুহ হেৰি হৈছে হয় নহয় আক অ অ সকলো ধৰণৰ মন্দিৰ আছে আৰু তোমাৰ ভগৱান শ্ৰীকৃষ্ণটো আমাৰ ভাৰততে জন্ম হৈছে হয় নহয়
হয় হয়
গতিকে সেইবিলাক চাবলে গ'লেতো বহুত ৰহস্যজনক কথা আৰু আমাৰ ভাৰতত তোমাৰ বহুত এনেকুৱা ধৰণৰ বহুত মানে ডাঙৰ ডাঙৰ বিৰো আমাৰ ইয়াতে জন্ম হৈছে বেছিভাগ গম পাইছা নে অ গতিকে আমাৰ ভাৰতৰ ইতিহাসটো বহুত আছে।
হয়।
পাইছা নাই ভাৰতৰ তোমাৰ এই মঠ মন্দিৰ, বিলাকৰ ৰহস্য বহুত আছে। এতিয়া তোমাৰ- কিছুমান মন্দিৰ, এতিয়া তোমাৰ সাগৰৰ, তলত তোমাৰ যুগ যুগ ধৰি আছে গম পাইছানে। যুগ যুগ ধৰি তোমাৰ সাগৰ তলত হেৰি হৈ আছে কিন্তু আজিলৈকে কিন্তু পানীৰ সোতে কিন্তু সাগৰ মহাসাগৰৰ সুত কিমান হয় নহয়
হয় হয়
সেই সুতে কিন্তু আজিলৈকে কিন্তু অকমানো ভাঙিব পৰা নাই
হয় আচলতে লৰচৰো কৰিব পৰা নাই
লৰচৰো কৰিব পৰা নাই তোমাৰ ইমান এইবিলাক ইমান শক্তিশালী ইমান হেভি বস্তু হয় নহয় ইমান আজি অ ৰ হস্য আছে ইয়াৰ ভিতৰত নিশ্চয় ৰহস্য আছে কিছুমান গতিকে সেইবিলাক মানে বহুত ৰহস্যজনক কথা সোমাই আছে ইয়াত গতিকে আমি এইবিলাক তোমাৰ কেতিয়া বুজি পাম যেতিয়া আমি তাত চাবলৈ যাম গম পাইছা নাই। এতিয়া তুমি এটা চোৱা আমাৰ বিজ্ঞানকো এটা হেৰিয়ে তোমাৰ আমাক মানে বিপৰীত দিশে কাম কৰিছে গম পাইছে নাই তোমাৰ এটা মন্দিৰত তোমাৰ কি হৈছে- আমাৰ এনে বতাহৰ দিশে যদি আমি এখন যদি পতাকা উৰাও গম পাইছা নাই সেইটো আমাৰ বতাহ তো যোন ফালে যায় সেইফালেহে যাব উৰিব হয় নহয় কিন্তু- ভাৰতত এনেকোৱাও মন্দিৰ আছে, যত তোমাৰ পতাকাখন তোমাৰ বতাহৰ উলটা দিশে উৰে মানে।
হয় হয় বতাহৰ বিপৰীত দিশে উৰে বুজি পাইছো অ
বতাহৰ বিপৰীত দিশে তেনেহ'লে ভাবা আমাৰ ইয়াত এই আমাৰ ভাৰতৰ মঠ-মন্দিৰ বিলাকত তোমাৰ কিমান ৰহস্যজনক বস্তু সোমাই আছে।
হয় আৰু লগতে আমি আৰু এটা বস্তু দেখো- সেই একেভাগ মন্দিৰতে আমি আচলতে কিবা এটা বস্তু যদি আমি এনেকে ৰাখো থিয় কৰি ৰাখো তেনেহলে সেই ব স্তুটোত যেতিয়া সূৰ্যৰ ৰশ্মি পৰে তাৰ পৰা এটা ছাঁহ ওলাই কিন্তু সেই মন্দিৰ ভাগৰ কোনো ছাঁ নাই আজিলৈকে সেই মন্দিৰ ভাগত কোনেও ছাঁ দেখা নাই।
হয় হয় এইবিলাক মানে কি গম পাইছা নাই এটা মহিমা বহুত এতিয়া গম পাইছে মানে এইবিলাক মহিমাবিলাক মানে আমি বুজিয়ে নাপাও এইবিলাক- মানে চাবলৈ গ'লে আমি এইবিলাক ভগৱানৰ লীলা খেলা বুলিও ক কৰিব ক'ব পাৰো গম
ক'ব পাৰো হয় হয়।
এতিয়া তোমাৰ সেই ভগৱান কৃষ্ণই আগতে সৰুতে কিমান লীলা খেলা কৰিছে। হয় নহয় এতিয়া আমি মানে কি মানে ভগৱানে তোমাৰ এইটো মানে আমাক বুজাবলৈ বিচাৰিছে গম পাইছানে।
হয়।
যে ভগৱান আছে বুলি আমাক বুজাবলৈ বিচাৰি
বিচাৰিছে নিশ্চয় হয়।
কাৰণ আমি চোৱা আমিতো ভগৱানৰ মহিমা কেতিয়াও আমি বিচাৰি পাব নোৱাৰো কাৰণ ভ ভগৱানৰ মহিমা হৈছে অপাৰ হয় নে নহয় গতিকে আমি- টো ভগৱানৰ মহিমা কেতিয়াও আমি বিচাৰি পাব নোৱাৰো হয় নহয় এতিয়া আমাক সেইবিলাক মানে সেইবিলাক এটা এটা প্ৰমাণ হয় গম পাইছা নাই আজিকালি
হয় হয় অ
কাৰণ আমাৰ বিজ্ঞানৰ আজিলৈকে সেইবিলাকৰ- অৰ্থ বিজ্ঞানেও আজিলৈকে বিচাৰি পোৱা নাই গম পাইছা নাই বিজ্ঞান এতিয়া কিমান উন্নত বিজ্ঞানে এতিয়া কৰিব নোৱাৰা কাম একো নাই কিন্তু সেই তেনেকোৱা কিন্তু সৰু সুৰা ক্ষেত্ৰত সৰু সুৰা কথাৰ ক্ষেত্ৰত কিন্তু বিজ্ঞান আজি বিফল হৈ গৈছে।
বিফল হৈ গৈছে হয়।
এইবিলাক তীৰ্থৰ তীৰ্থ বস্তুটো মানে অকণমান বেলেগ গম পাইছা নাই।
বেলেগ হয়-হয়।
গতিকে আমি সকলোৱে যাব লাগে চাব লাগে তীৰ্থ তীৰ্থ ভ্ৰমণ কৰিব লাগে হয় নহয় তুমি তু তু তুমি কি ভাবা ইয়াৰ ওপৰত
হয় আচলতে কি হয় এই মন্দিৰ বিলাকৰ যি ৰহস্য আছে এতিয়া বোলে তুমি কথাটো কৈছা, এই কথাবোৰ আমি কা বুজিব নোৱাৰাৰ একমাত্ৰ কাৰণ হ'ল আমি এইবিলাক দৰ্শন কৰিবলৈ যোৱা নাই। আমি কাৰণ ঘৰতে বহি যদি আমি মোবাইলত ভগৱানৰ নাম, গুণ গাই যদি ঘৰতে বহি থাকোঁ, তেতিয়াতো আমি সেইবিলাকৰ মহিমা আমি বুজি নাপাম। বা মনত ভক্তি ভক্তি ভাৱ লৈ যদি তুমি নিজৰ নামঘৰ এভাগলৈ সেৱা এভাগ কৰিবলৈ নোযোৱা তেনেহ'লে টো তাৰ একো মূল্যই নাথাকিব। সেই ক্ষেত্ৰত চোৱা আমি যিহেতু সক্ষম মানে ঘূৰা ফুৰা কৰিব পাৰোঁ তেনে ক্ষেত্ৰত আমি এইবিলাক পাৰ্কলৈ যোৱা, কৰ'বাত কিবা চিনেমা চাবলৈ যোৱা এইবিলাক কৰাতকে যদি আমি অকমান সময় উলিয়াই এভাগ মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ সেই ক্ষেত্ৰত আমাৰ বহুত লাভ হ'ব। কাৰণ আমি ভগৱানৰ দৰ্শনো কৰিব পাৰিম আৰু সেই মঠ-মন্দিৰ ভাগৰ যি ৰহস্য সেয়া আচলতে উৎঘাটন কৰিব নোৱাৰিলেও আমি তাৰ ৰহস্যখিনি কিছু পৰিমাণে হ'লেও আমি বুজি পাম।
বুজি পাম হয়।
এতিয়া ধৰা এই যিভাগ মন্দিৰৰ পতাকা আমি বতাহৰ বিপৰীত দিশে উৰে বুলি কৈছোঁ সেইবিলাকটো আমি ধৰা মোবাইলত দেখিছো বা আমি নিজে গৈ দেখা নাই সেই ক্ষেত্ৰত ত যদি আমি এবাৰ নিজে গৈ পেলাই সেইবিলাক দৰ্শন কৰোঁ আমি যদি নিজে গৈ চাওঁ, তেনেহ'লে আমাৰ মনটোও আচৰিত লাগিব যে হয় মোবাইলত দেখুওৱা কথাবোৰ আচলতে সঁচা
সঁচা-সঁচা আমিতো আমি এতিয়ালৈকেতো বাস্তৱিকভাৱে